হেল্ল' অ কি কৰিছ কি কৰিছ খবৰ খাতি নাই মানুহ
খব খাতি মানে এ ভাত পানী বনাই কৈ লৈছো অ বনালে ভাত বনালে অ অ কিহে দি বনালে? উম' ভালে আছোঁ।
অ'
কি বনালো আজি মানে এ হেৰি কচু
আহ আহ আহ
বনাইছো তাৰ পিছত মাছ দি।
মাচ দি বনালে অ খাই ভালে লাগে। তেনেকে
অ ভাল লাগে।
অঁ।
তাৰপিছত ভাজি বনাইছো আৰু ভেন্দি ভাজি আৰু।
অ এ মইয়ো হেৰি বনালো হাঁহৰ মাংস অকনমান বনালো। তাৰপা দালি অলপ বনালো আৰু।
অ অ আলহী আহিছে নেকি?
আলহী নাই ঘৰতে। এ মানুহজনে কাটিছিলে।
আহ।
অ তাকেহে অলপ আনিলে আৰু ঘৰতে বনাইছোঁ আৰু।
অঁ অঁ।
বতৰতো ভালে আজি আৰু খাই দিওঁ আহ।
আজি বতৰটো ভাল ঠাণ্ডা বতৰ।
আহ।
তাৰপিছত অ হেৰি ক'ৰবালে অ হেৰি ফুৰিবলে নেযাও?
কৰ'বাত ফুৰিব নোযোৱা মানে যাবতো লাগেই। যাম বুলি ভাবি আছো। আপুনি নাযাই?
মই হা যা যামেই বাৰু মই ফুৰিবহে যোৱা হয় নে নহয় নাজানো আও। এনেই গুৱাহাটী তেনে থাকিবৰ কাৰণেহে যাম।
অৱ শ্বিলঙত যাব আক। এতিয়া গৰম দিন ঠাণ্ডা।
শ্বিলং এতিয়া যাব নোৱাৰিম মানে।
উম শ্বিলং চেৰা পঞ্জী এইবিলাকত যাব লাগে আও।
হে গলো বাও, গৈছনে?
মইবাৰ যোৱা নাই শুনি আছো ধৰ এনে গৈ পাইছো ওচৰ ওচৰ ঠাইলে। পবিতৰা এনেকে গৈ পাইছো।
অ পবিতৰা ভাল লাগে। হয়?
এও তাৰপৰা আকৌ এনেকে আকাশী গংগা গৈ পাই যেনে
আকাশী গংগাহে মই গৈ পোৱা নাই মানে কেনেকুৱা যাই পোৱা নাই, ভাল লাগে নে কি কি আছে তাত?
জুৰি এটা আছে আৰু বহুত মানে ওপৰৰ পৰা বৈ থাকে। ভাল লাগে আৰু অলপ মানে হেৰিলে উঠি যাব লাগে, পাহাৰৰ ওপৰলে। তাতে গ'লে ধৰক পায় ভাল লাগে।
অ'।
উম।
অ'।
এনেই ধৰা এই চাপানলা গৈ পাইছা নাই?
চাপান-চাপানলা গৈছোঁ হ'বলা দেই।
উম, ভাল লাগে ন' হেৰিবিলাক আছে যে, এ চাপা-এই চাপাত যে বাগান বিলাকৰ মাজে, মাজে যাব লাগে ভাল লাগে হয়নে? অ', ভাল লাগে গৈ, গ'লো আগতে গ'লো ন' এতিয়া নাই আৰু।
অ'
উম, যেনে কাজিৰঙা, কাজিৰঙাটো গৈ ভাল লাগে হয়নে? নাই। এবাৰ নহ'লে যাব, ছোৱালীজনীয়ে বা গৰমৰ বন্ধ দিওঁতেই যাব আ
এই এতিয়া আকৌ এফালে আহিব নোৱাৰিব নহয়। হয়।
অ'।
এতিয়া মই অকলেনো কেনেকে এতিয়া যাওঁ ইয়াৰ লগ লাগিব হয় চব মানুহ কলেহে
হয়।
সেইটো কাৰণে যাব নোৱাৰো আৰু দে পিছত এ একেবাৰে আহ
গাড়ী খনত উঠি মানে ফুৰা মজাটোয়ে বেলেগ লাগে
অ গাড়ীত ঘূৰিছিলে তাত কি কি দেখিলি নেটৱৰ্ক হা অ নেটৰ পৰা জেগালে আহ কি কি দেখিলি ভিতৰ সোমাইছিলি
কি দেখিলোৱা সেনেকে ভিতৰত অ খেলি মানে সেইবিলাকে দেখিছো ভালে লাগে
আহ
গড় বিলাক হৰিণাই এনেকে ভালে লাগে মানে চাই ভাল লাগে আৰু
আহঁ
নদীখনো আছে
আহ
তেনেকে অলপ চলপ ফুৰিছো
উম
তাপা এবাৰ গৈছিলো যোৰহাট
অঁ।
যোৰহাট নে কি আছিলে বোলে শিৱসাগ ৰংঘৰ কাৰেংঘৰ থকা যে। তাতো গৈছিলো, তাতো ভাল লাগে মানে।
অ মই সেয়া মই সেয়াচোন দেখাই নাই। দে সেইটো চাইদে ইমান যোৱাই নাই।
অঁ অঁ। গৈছিলো মানে, আহ ভাল লাগে দেই। যাবচোন।
অঁ যাব লাগিব ৰ মোৰ মানে সেইফালে যায় পোৱা নাই। কিন্তু এইটো চাইডেহে বেছি ছিকে আমি যাওঁ যে সেইফালে ইমান সেইফালে মিতি মিতি মানুহ
মিত অ এই আমাৰ ধৰ মিতি নহয় এনে অ সেই তেনেকেই গৈছিলো আও, ফুৰিবলে গৈছিলো অঁ। ফুৰিবলে গৈছিলো তাকো গাড়ীত যাব নোৱাৰো তথাপিও বা গৈ চাই আহিলো গৈ।
অঁ গাড়ীত গ'লে কি হয়?
হয় মোৰ মাথা ঘোৰাই।
অ'।
হে তেনেকে তথাপিও ধৰ গৈ চাই আহিলো ক ভাল লাগে। পৰিৱেশ বিলাক। উম এতিয়া ওচৰত হোৱা হয় ধৰ এতিয়া ঘনে যাব পাও
অ আমা এতিয়া ডো হয় যে এপাহ হয় উম।
এতিয়া ৰাতি যাব গ'লে মানে ভাল আও ধৰ
অ
উ
হেৰি কি বুলি কয় নহয় এতিয়া চব মানুহ ধৰি লও একেলগে গাড়ী যে ভ় ক গাৱৰ মানুহ হয়।
ৰাজ
অ তেনেকে হলে ধুনীয়াকে যাব পৰা যায় কিন্তু বেলেগ গাওৰ পৰা যায় তেনেকে।
যায় আমাৰ ইয়াতে থ নেযায় এ যাবনো কিয় চবেইতো যাবলৈ মন কৰিব লাগিব হ
আহ
উ তেনেকে ওলালে যাম দিয়
অ তেনেকে ওলালে যাম বাৰু
চাই আহিমগৈ আকৌ ভাল লাগে মানে বহুত ভাল লাগে ৰংঘৰ কাৰেংঘৰ বিলাক শিৱদল বহুত ধুনীয়া উম বহুত ধুনীয়া মানে
ত এনে গৈ পোৱা নাই মানে
বহুত ধুনীয়া মানে থাক আপুনি যে গলে আহিব মানে নকৰিব মানে ইমানেই ধুনীয়া
আহ
কাজিৰঙা যেনেকে জীৱ জন্তু বিলাক দেখিলে আপোনাৰ মনটো ভাল লাগে একেৱা তেনেকুৱাই তাত কুটুৱা উম।
তাৰপিছত হেৰি এ হেৰি লৰ গছ এনে বৰদোৱা
অঁ প্ৰকল্পটো চাবলৈ।
অঁ।
অঁ গৈ আহিলো নহয় সেয়া হেৰি হওঁতে। ফাকুৱ হঁতে গৈছিলো, তাৰ পৰা আৰু যোৱা হোৱা নাই বা এনেকে যোৱা কথা কৈ আছে আমাৰ ওচৰত ৰ মানুহ বিলাকে
অঁ।
হেৰি হৈ আছে নহয় কাৰবাৰ-কাৰবাৰ মুখত এনেকে শুনিছো আৰু অৰুণোদয় পালে ধৰ পইচাটো লৈ মেলি
অঁ।
কৈছে বাও। তেনেকে কৈছোঁ গ'লে যাম দিয়ক। আপুনি যায় যদি ওলাব।
অ'- অ' হ'ব দে, মানুহ বাও গ'লে অ'।
কা জেগা অকন চাবগৈ লাগিব।
অঁ।
বেলেগেতো লোকে আহিয়ে থাক কে, মাহটোতে দুবাৰ তিনিবাৰ, আমিতো আও এতিয়া বছৰটোত এবাৰহে যোৱা নিচিনা যাওঁ হয় নে। যদি ধৰ ওচৰৰ মানুহ বিলাকে যায় তেতিয়া যাম বুলি ভাবি আছো।
অঁ-অঁ। ক।
অঁ কওক, আপুনি সেয়া চোৱাগৈ নাই জানো
চুৱাগৈ নাই, হেৰি বৰদোৱা পুৰনা হেৰিত গৈছিলো মানে
নতুনটো মানে চাবলৈ যোৱা নাই আৰু ধুনীয়া লাগে যি ডাঙৰকে বনাইছে মানে থাপনা এখন বনাইছে তাৰ পৰা আকৌ শৰাই এখ খন শৰাই নহয় ন কি তাল এযোৰ বনাইছে খোল এটা তেনেকে মানে বিভিন্ন ধৰণৰ বস্তু বনাইছে মানে ইমানেই ধুনীয়া কৰি পেলাইছে, উম। ভাল লাগে মানে।
উম।
গ'লে যাম দিয়ক এবাৰ, ওলাব নহয় ইয়াৰ ওচৰৰ মানুহ।
অঁ যা
অঁ তাতে ধুনীয়াকে কে সিছি বেছি বনাব খাম আৰু খাই মেলি একে, অঁ। এনেকে বনোৱা মানুহৰ এক্সট্ৰা কে লৈ যোৱা হ উম তাতে আৰু বনোৱা বনোৱা বনাই থাকিব তেতিয়া আমি ঠাইবিলাক
অৱ।
গঙা খনো একে শিলে ধুনীয়াকে বান্ধি দিলে।
উম।
কৰি পেলালে আগৰ পৰিৱেশ নাই আৰু এতিয়া মানে ধুনীয়া।
অৱ।
আপুনি ওলাব এবাৰ গলে, উম।
হেৰিতো, বদোৱাটো বদ হেৰি ভৰালি নামঘৰ যে
অৱ।
তোৰ আপুনি গৈ পাইছে জানো?
অ' নাই, অ' গৈছিলো গৈছিলো ৰ। এক, অ'
তাতো ভাল লাগে মানে সেইবিলাক জেগা।
অ' কৈ থাকচোন তই।
অঁ।
অ' আছে, অ' আশী টকা এটা আপুনি আকৌ যাব নহয়। তেতিয়া দি থৈ যাব, ভতিবেলালৈহে হ'ব ভাতিবেলালৈহে হ'ব তাৰমানে মই এতিয়া। যাম বুলি কোৱা নাই। অ কিবা অসুবিধা আছে নেকি এতিয়া মোৰ অসুবিধা নাই একো অ ভাটি বেলা মই বাট বজাৰলৈ যাব লাগিব তেতিয়া দিলেই হল অ নিলে দিম দই নিলে দিম দে হেল্ল'। অ' ক এইয়া মানে মানুহ এগৰাকী আহিছিলে।
অঁ।
উম, ক সেইয়া মানে ৰাইজৰ পইচা তুলিছিল যে।
অ অ হয় এইয়া তাকে বোলো সেয়া হেৰি ভৱালি নামঘৰ হয়টো ধৰ যোৱা মানুহ ওলালে যাম ভাল লাগে তাতো গৈ
অ অ ভাল লাগে আকৌ
বৰদোৱা নিচিনা মানে এতিয়া চাগে আৰু ধুনীয়া কৰিলে আগতে আমি যাওঁতে নতুন নতুনকে বনাই আছিলে আকৌ
অ এতিয়াও ধুনীয়া কৰিলে ছাগৈ ন আপুনি চব প্ৰথমতে যাব যাব পাৰ দে মই সেই একে যাবই নাপাওঁ। একবাৰে লগ চকেই নোপাও তহঁতি পাৰ, তহঁত সেইফালে লগ চক আছে যে।
অ', আমাৰ এইফালে ধৰ আগতে যোৱা মানুহ আছিলে গৈছিলোঁ, এতিয়া বাৰু নাই। যাবলৈ মন গৈ থাকে আকৌ চাই অহা জেগা যে এতিয়া মানে ধুনীয়া ধুনীয়া কৰিছে বুলি শুনিছো। দেখো মোবাইলত মানে যাবলৈ মন য যা
আহ।
চাবলৈ মন গৈ থাকগে আকৌ।
অ যাম যাম দে ন এদিন। চবে মিলি টমটম এখন ভাৰা কৰি গ'লেই হল আৰু হয়।
তালৈ তমতমত যাব নোৱাৰিব নহয় দূৰ হয়টো।
এ কিয় তমতমত পায় আছো ন গৈছিলেচোন, এই বি হেৰিহঁত গৈছিল নহয়। অ বও আমি বেলেগ গাড়ীত যাম উম।
উ যাম আৰু তেনেকে যোৱাটো হলে যাম আৰু অঁ। তেতিয়া